শুনিছানে? অ পাইছো পাইছো। কোৱা?
অ, কি কৰি আছিলা?
এনে বহি। তুমি?
মই ভাত বনাই আছিলো।
ইমান জল্দি?
উম জল্দি খাওঁ আৰু জল্দি শুম ন।
অ অ তুমি যে ৰাতিপুৱা উঠা।
উম।
মই মাত্ৰ চাহ খালো হে।
উমহ।
এই মাত্ৰ চাহ খালোহে ৰবা।
হয় নেকি?
অ। কি বনালা পিছে?
দালি, চব্জি ভাজি বনালোঁ আৰু ভাত বনালোঁ।
মাহত আহাই নাই নেকি?
কি কৈছা?
মাহঁত আহাই নাই নিকি?
নাই আহাঁ নাই।
অ।
দেৰি হ'ব আৰ উম অকলে আছ।
ছে ভাত বনাই পিনি ডাইৰেক শুই যাবা নে নে কিবা বেলেগ কৰিবা?
অ খাই কেনে অলপ এঘণ্টা ৰ বহিম তাৰপিছত আ শুমে শুমে আৰু।
চিঞৰি পিছে কিবা লিখি চিকি ভাল পোৱা নে?
কি কৈছা?
কিবা লিখি ভাল পোৱা নে যেনেকুৱা জাৰ্ণেলিং বা বেলেগ ষ্টৰি নিজৰ লাইফৰ ওপৰত
লিখি মানে ডায়ৰী ডায়ৰী নেকি? ডায়েৰীটো লিখি পোৱা নাই, তুমি লিখা নেকি?
নাই মই নিলিখো মানে মোৰ এইবিলাক ইমান ইনটাৰেষ্ট নাই।
কিতাপ পঢ়ি ভাল লাগে, কাহিনী ধৰি লওক কিছুমান কাহিনী
অ এনেকুৱাও কিছুমান কিছুমান ধৰি লোৱা বেল এনেকুৱা নবেল - চবেল টাইপৰ এনেকুৱা পঢ়ি ভাল নালাগে মোৰ। মানে ধৰি লোৱা শৰ্ট কাহানী এইবিলাক ভাল লাগে আৰু।
সাধু কথা
অ কিন্তু মই ইমান কিছুমান যেনে কিতাপ মেলি পঢ়ি থাকে মই সেইটোও ভাল ন।
মানে কিতাপ আ কিতাপ পঢ়িব লাগে, কিতাপ পঢ়িলে ধৰি লোৱা উম টোপনিও আহে ভাল টোপনি - টোপনি আহে।
আৰু এক্সট্ৰা নলেজো পায়।
হয়।
মেইন কথা ধৈৰ্য লাগিব।
হয় এইটো ধৈৰ্য লাগিব।
কিন্তু মোবাইলটোত আছে বেলেগত।
কি কৈছা?
মোবাইলটোত থাকে কিন্তু হেৰিত নাথাকে।
হয়। বাকী তুমি কি টা কি কৰি আৰু শুবা নে জল্দি না দেৰি হ'ব?
এ তোমালোকৰ ভাত বনোৱা যোৱা নাই ন? তোমাৰ মাতটো অলপ পাচি আছে।
নাই এতিয়াও পাচি আছে, কিবা নেটৱৰ্ক নাই নেকি এইফালে?